হেল্ল'
উ ভাই ভালে আছ
আছো ৰবা ভাই তোমাৰ কোৱা কেনেকুৱা পিছে
ঠিক ঠাক ৰবা কি কৰি আছা
এ কি কৰিম এই মাত্ৰ কম্পিউটাৰ ক্লাছৰ পৰা আহি পাইছো ৰবা তুমি
মই গৈছিলো ৰ'বা অলপ আগত
হয় নেকি কি কেনেকুৱা হল পিছে
ঠিকেই হ'ল
তাকে ৰবা মোৰো ভালে যাই আছে ৰবা কিন্তু মানে এটা চিন্তা আহে ৰবা ক্লাছটো শেষ হোৱাৰ পিছত মানে আজিকালি ধৰা কম্পিউটাৰৰ যিটো জ্ঞান আৰু সেইটো যে কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছে নহয়
হম একেবাৰে আগতে মানে কম্পিউটাৰ জনটো এটা অতিৰিক্ত দক্ষতা বুলি ভবা নাই এতিয়া পৰায় প্ৰায় ক্ষেত্ৰতে মানে ইয়াৰ প্ৰয়োজন হয়
ঠিকেই কৈছা এতিয়া মানে পঢ়া শুনা হওক বা চাকৰি ক্ষেত্ৰতে হওক বা ব্যৱসায়ী এ সকলো ঠাইত তোমাৰ কম্পিউটাৰ ব্যৱহাৰ আছে আজিকালি
ঠিকেই কৈছ মানে তোমাৰ প্ৰথমবাৰ যেতিয়া কম্পিউটাৰ দেখিছিলোঁ অলপ ভয় লাগিছিলো বাৰো
ভয় লাগিছিল তোমাৰ
উম
ভয় কিয় লাগিছে আকৌ তোমাৰ
অ মানে কি ক'ম ইমানবোৰ বুটাম বিকল্প দেখি ভাবিছিলোঁ ভুলকৈ কিবা টিপি দিলে যদি কিবা বেয়া হৈ যায় বা কিবা কিবা কিবি হৈ গ'লে
আহ সেইটোতো হয় বাৰু
পিছত বুজিলোঁ যে ইয়াৰ ব্যৱহাৰ কৰিবলৈ সহজ হয় যদি ভালকে কৰিব পাৰা
তাকে ৰবা এ মই বাৰু নতুন নতুনকে শিকি আছো ৰবা কম্পিউটাৰৰ যিটো ব্যৱহাৰ আৰু সেইটোও নতুনকে শিকি আছো কাৰণ বৰ্তমান তোমাৰ সকলো ভাগ কামতে কম্পিউটাৰত দৰকাৰ হয়ে বাৰু তুমিতো চাগে বহুত আগৰ পৰা কম্পিউটাৰ শিকি আছা নহয় জানো
উম
এনে তোমাৰ কিমান দিন মান হ'লনো শিকা
শিকা তোমাৰ ছয়-সাত মাহমান হৈছে।
হয় নেকি? মানে কম্পিউটাৰত তোমাৰ ধৰা কিছুমান ফাংচনচ থাকে নহয় বা কিছুমান দৰকাৰী বস্তু থাকে যিবিলাক জনাটো অত্যন্ত আৱশ্যকীয়। মানে ধৰা কোনোবাই তোমাৰ মতে আৰু কোনোবাই ধৰা প্ৰথমবাৰ কম্পিউটাৰ এটা শিকিব বিচাৰিছে তে তুমি যদি শি শিকাব লাগে তুমি কেনেকে শিকাবা মানে প্ৰথমে কি কৰিব লাগিব, কেনেকে আৰম্ভ কৰিব লাগিব কম্পিউটাৰটো,
প্ৰথমে তোমাৰ মাউচ কেনেকৈ ধৰে বা টাইপ কেনেকে কৰে বা বস্তুবোৰ কি কি, এইবিলাক নাম কি কি, মানে কোনটোক কি কয় সেইবিলাক অলপ বুজাই কব লাগিব।
অঁ, সেইটোতো হয়ে দিয়াচোন বাৰু। আৰু মানে মোৰ এটা মোৰ এটা সমস্যা হৈছে মানে মই যিহেতু নতুন-নতুন শিকি আছোঁ, মোৰ ঘৰত তোমাৰ লেপটপো আছে। তে ত' মই তাৰে মানে এটা সমস্যাত মানে বৰ্তমান ভুগি আছোঁ। তুমি সেইটো মোক সমস্যাটো সমাধান কৰি দিব পাৰিবা নেকি?
কি সমস্যা বাৰু?
মই, এ এটা সমস্যা নহয় দেচো স সমস্যবিলাক শুধি যাম বাৰু, তুমি পাৰিলে মোক, যিহেতু জানা মোক, উ উত্তৰবোৰ দিবা আৰু, যদি একো সমস্যা
দিয়াচোন কোৱা, তুমি মই যিখিনি পাৰো সেইখিনি কৰি আছো কৈ দিম।
মানে মই তোমাৰ প্ৰথমেটো নাজানো যে এই আমি ধৰা কম্পিউটাৰ বা লেপটপ এটা যদি অন কৰোঁ আৰু সেই অন কৰাৰ পিছত এতিয়া তোমাৰ ধৰা কাম আছে কামখিনিতো কৰিলো। কামখিনিত শেষ কৰা হোৱাৰ পিছত বন্ধ বন্ধ কৰিব লাগে ন। কম্পিউটাৰ বা লেপটপটো, ত' সে সেই লেপটপ আৰু কম্পিউটাৰটো বন্ধ কৰাৰ কি কি উপায় আছে তুমি ক'ব পাৰিবা নেকি?
অ, কব পাৰি। তুমি যেতিয়া তোমাৰ চব কাম শেষ কৰি যেতিয়া তুমি বন্ধ কৰিবা, যেতিয়া ফাৰ্ষ্ট তুমি উইণ্ডজ মানে হেৰি থাকে ন, সেইটোত ক্লিক কৰি দেন তাতে লিখা আহিব শ্বাটডাউন বুলি তাতে ক্লিক কৰি তেতিয়া অফ হৈ যাব।
অঁ, আৰু কিবা বেলেগ উপায় আছে নেকি, শ্বাটডাউন কৰাৰ সহজ উপায়?
সহজ তোমাৰ হেৰি কৰিব পাৰা উইণ্ড'জ প্লাছ এফ ফ'ৰ বা এফ ফাইভ।
অঁ, সেইটোতো বাৰু এটা সমস্যা তুমি সমাধান দিলা দিয়া মইটো লিখি ল'ম বাৰু। আৰু এটা সমস্যা হ'ল এতিয়া ধৰা আমাৰ স্কুল বা কলেজত যেতিয়া আমি ধৰা আমাকতো এহ হোমৱৰ্কে হওক বা প্ৰেজেন্টেচনে হওঁক বা তোমাৰ ধৰা বিভিন্ন ধৰণৰ আমাকতো এছাইনমেণ্ট দি থকা যায় ন, ত' সেই ক্ষেত্ৰত ধৰা মোৰে এতিয়া এটা পৰি আছে আৰু এটা কৰিবলগীয়া কাম আছে কলেজৰ। ত' মই মানে তাৰে যোনটো প্ৰথম পৃষ্ঠা সেইটো বনাব লাগে। সেই ক্ষেত্ৰত মানে ধৰা মই নাজানো কেনেকৈ বনাম বা কিহত বনালে সুবিধা হয় আৰু মানে যদি তুমি ক'ব পাৰা সেই বিষয়ে অলপমান ক'ব পাৰিবা নেকি? আৰু এইটোও কৈ দিবা যে আমি ধৰা লিখোঁতে আমি যদি লিখোঁ, লিখিলে ত' পেঞ্চিল আৰু তোমাৰ কলম ব্যৱহাৰ কৰি বা আ স্কেল ব্যৱহাৰ কৰি আমি আঁচ টানি ল'ব পাৰো ন চাৰিও চাইডে? বেকগ্ৰাউণ্ডৰ বুলি যে কয়, সেই সেই টো মানে লেপটপ বা কম্পিউটাৰ তাত কেনেকে কৰিব পাৰি, মোক অলপমান কবাচোন।
মানে তুমি যদি প্ৰেজেণ্টেশ্যন বা কিবা প্ৰজেক্টৰ কাম দিয়ে, যেতিয়া তোমাৰ প্ৰথম পেজটো বনাব লাগিব, ত' সেইটোৰ বেষ্ট উপায় হ'ল তুমি ৱৰ্ডত বনোৱা আৰু তুমি যে ক'লা যে চাৰিওফালে আঁচ টানি পেঞ্চিল বা স্কেল এই এই কলম ইউজ কৰিব পাৰা। ত' তুমি কম্পিউটাৰত গৈ ৱৰ্ড ৱৰ্ড হেৰিটো খুলি তাতে ওপৰত লিখা থাকিব লে আউট বুলি, ত' তাৰে তোমাৰ ৰাইট চাইডে তোমাৰ পেজ বৰ্ডাৰ বুলি লিখা আহিব, ত' তাতে বক্স ইউজ কৰি ক্লিক টিপি দিলে আহি যাব
অ হয় নেকি আৰু ঠিকে আছে ব আৰু মোক মানে মই অলপমান মানে এইটো বস্তুত ভাবি থাকোঁ যে মাইক্ৰ' দুটাাতটো বস্তু থাকে ন মাইক্ৰ'চফ্ট ৱৰ্ড থাকে মাইক্ৰচফট এক্সেলো থাকে ত' সেই দুটাৰ মানে খাম কি দল মানে কি তাৰে মাজত পাৰ্থক্যটো কি কামৰ
তোমাৰ ৱৰ্ড ৱৰ্ডলটো কি ক'লা এক্সেল
এ
তোমাৰ এক্সলেটো বেছি মানে এই বিল বিল বনোৱ কৰে মান বিল বিল বতে তাতে সুবিধা হয়
অ
ৱৰ্ডটো হ'ল তোমাৰ যিকোনো মানে প্ৰথম পেজ বা তুমি কিবা আঁকিব লগিয়া বা কিবা লিখি হেপি কৰিব পৰা
আৰু ভালেখিনি কথাই তুমি জানা মানে মানে হেৰিৰ বিষয়ে আৰু একেবাৰে আৰু তোমাৰ পি পি টি পি পিটি ক'ত বনাব পাৰি ন' যদি পি পি টি বনাব বিচাৰোঁ আমি ক'ত বনাব পাৰি লেপটবত
তোমাৰ এতিয়া আজিৰ সময়ত মানে পোৱৰ প পইণ্টটো বেছিভাগে ইউজ নকৰে
তেনেহ'লে কি কৰে ইউজ
আজিকালি মানে যেতিয়া বেকগ্ৰাউড যেতিয়া ইমেজটো দিয়ে ত সেইটোদি তুমি কৰিব পাৰা এ কেনভাৰট কৰিলে তোমাৰ অতি সহজ হয়
অঁ কেনবা এপটো মানে
হয় হয় উও
তুমি কেতিয়াবা কৰি পাইছানেি পিট বনাই পাইছে কেনভাতে হক বা পাৱাৰ পইণ্টতে হওকঁ
আহ মই কৰিব পাইিছো মই দুটাতে কৰিছো
দুটা তাতে কৰিছা আচ্ছা ভালেই দিয়া তুমি আৰু নহয় আৰু জানা শুনা মানুহেতো সকলোতে পাৰে ন আমি এতিয়া নতুন নতুন শিকি আছোঁ আমি আৰু কেনেকে জানিম
এতিয়া নতুন নতুন নতুন শিকিছা বুলি তুমিও পাৰিবা তুমি কৰা ক্লাছবোৰ কৰা বা কিবা অসুবিধা হ'লে মোক ফোন মাৰিবা মই তোমাক ডিটেইলছ পিছত কৈ দিম
জনোৱাত তেওঁ কথা জনাতোতো ভালে জনাইছা ৰবা ভালে খিনি মোৰ সেইখিনি তুমি যিখিনি কলা সেইকেইটাই মনত থকা নাই আৰুতো কিমান বস্তু আছে শিকিব লগা সেইবোৰতো হৈছে আৰু সেইবোৰ কেনেকে মনত ৰাখিম ভগৱানে জানে আৰু
সেইকাৰণে কি কৰিবা যেতিয়া তুমি ক্লাছ কৰিবা বা মোৰ লগতে যেতিয়া কথা পতা তেতিয়া মানে কলম আৰু বহীটো লৈ ল'বা তেতিয়া তুমি মই যি যি কওঁ তুমি লিখি ল লিখি ল'ব পাৰিবা
অঁ এইটো ভাল উপায় দিছা দিয়া সেইটোৱে কৰিব লাগিব উপায় নাই ক নহ'লে আৰু মই যদি এনেকে পিছ পৰি থাকোঁ হৈছে আৰু মই যে ক'ৰবাত কাম পাম আৰু বাকী কথা পাতি ভাল লাগিল বাৰু এই বিষয়ে কাৰণ তুমিও সুন্দৰভাৱে মোক বুজালা তাৰ কাৰণেও ধন্যবাদ থাকিল বাকী এতিয়া নহ'লে ৰাখিছো দিয়া বিশেষ একো নকওঁ আৰু মানে মোৰ অলপমান কামো আছে এতিয়া যদি তুমি তোমাৰো নিশ্চয় কিবা নে কিবা কামটো থাকিবই আৰু
ঠিক আছে হা আছে নাথাকা নহয় বাৰু ঠিকেই ভালেই লাগিল দিয়া কেতিয়াবা যদি কিবা নাজানা মোক একবাৰ ফোন মাৰি দিলে হ'ল মই আছো দিয়া
অঁ দিয়া
তেইচ